অ', হেল্লহ' কোৱাহ হেল্ল'
কি কৰি আছা
এই এনেই আছোঁ এনেই আছোঁ মানে শুই আছোঁ আৰু এনেই
ভাত খালা নে নাই
ভাত খালো তুমি খালা নে নাই
মইও খালো খাই এনে বহি আছো বাৰু মইও এতিয়া
অ', অ', কোৱা
এই নাই
হেল্ল' মই তোমাৰ মাতটো শুনা নাই
হেল্ল' শুনিছা এতিয়া
অলপ ওচৰত লোৱা মোবাইলটো
শুনিছা এতিয়া
অ', শুনা পাইছোঁ কোৱা
মানে এ বেলেগ নাই আৰু এনে ভাবি আছিলো কথা কিছুমান তাৰপিছত তোমাৰ পেপাৰতো আজি পা লম মোবাইলৰ উপকাৰিতা অপকাৰিতাৰ বিষয়ে
অ
তাকে তুমি বোলো কি ভাবা তাৰে ওপৰত ডিচকাচে কৰো অলপ তোমাৰ লগত আলোচনা কৰোঁ।
অ', মোবাইলৰ ওপৰত কোৱাচোন মানে মোবাইল ইত এতিয়া চা মোবাইলটো কি ক'ম তুমি কি ভাবা ভাল বেয়া মই তো কিছুমানত ভাবোঁ কি মানে ভালে আৰু কিছুমানত ভাবোঁ বেয়া এতিয়া মোবাইল ফোনে বহুত প্ৰভাৱ পেলায় আৰু মানে মোবাইল ফোনৰ পৰা আমাৰ বহুত মানুহ মানে তাৰ মানে লাভৱানো হয় কিছুমান ক্ষেত্ৰত
সেইটয়েতো ময়ো তাকে ভাব অ ৰবা মই ময়ো তাকে ভাবো মানে মোবাইলটো যে আমাক লাগে। কিন্তু কিছুমান ক্ষেত্ৰত আকৌ মোবাইলটোৱেও বহুতক মানে ধ্বংসও কৰিছে
অ', এতিয়া আ নৱপ্ৰজন্ম এ এম একদম মানে নৱপ্ৰজন্মখিনি একদম মোবাইল আসক্ত বুলি ক'ব পাৰি তেওঁলোকে মানে এতিয়া হোৰ একদম ক্লাছ মানে তোমাৰ ধৰা প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীৰ পৰাই মা মোবাইল কিছুমানে লয় মানে দি দিয়ে আজিকালি মাক দেউতাকে তোমাৰ মাক দেউতাকৰ ভুল আৰু সেই মোবাইলে মানে তেওঁক যদি ইমান সৰুৰ পৰাই মোবাইল দিয়ে আৰু সিহঁতে নাজানা কথা মানে একোৱেই নাই চব জানে সেই ক্লাছ এ ওৱান টুৰ মানে ল'ৰা ছোৱালীখিনিয়ে ত' মানে সিহঁতক বহুত প্ৰভাৱ পেলাব পিছলৈও পেলাব আৰু এতিয়াও পেলাইছে বাৰু। সিহঁতৰ পঢ়াত মন নবহিব। মানসিক সিহতৰ কিছুমান হেৰি মানে চবৰে হয় বাৰু মানসিক। চিন্তাটো বেছি হয় শাৰীৰিক। ভাৱেও তেওঁলোক আ সক্ষম নহয়। বেমাৰ হয় তেওঁলোকৰ লগতে তোমাৰ কি বুলি ক'ম এতিয়া মোবাইল ফোনে বহুত। মানে মোবাইল ফোনত বহুত অপকাৰিতা আছে উপকাৰো কৰে মানুহক কিন্তু অপকাৰো কৰে।
তাকেতো এনিটাইম মানে ফোনত লাগি থাকিলে তোমাৰ বেয়া আৰু।
অ এনে অ প্ৰত্যয়েক সময়তে যদি তুমি ফোনটোকে চাই থাকা সেইটো বেয়া বাৰু। চকুৰ তোমাৰ উ চকুৰ হেৰিত কমি যাব চকুৰ অসুখ হব বেমাৰ। হ'ব লগতে তুমাৰ একো খাবও ইচ্ছা নাযায় মোবাইলটোত যদি তুমি ব্যস্ত হৈ থা। আজিকালি মোবাইলতে মানে খেলা খেলিব। পাৰি আৰু সেই খেলা খেলি -হেল্ল'।
অ শুনিছো এতিয়া কোৱা।
আ মোবাইল ফোনে মানে চোৱা আজিকালি কিবা খেলাৰ। এ ওপৰত কিবা ওলাইছে মোবাইলত আৰু সেয়া খেল খেলিও মানে বহুত। ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী মৰিছেও ঢুকাইছেও। মোবাইলে মানে বহুত প্রভাৱ পেলাইছে। আৰু মানে মানুহক দুৰ্বলো কৰি তোলে কেতিয়াবা। আৰু লগতে এতিয়া মোবাইল ফোনৰ উপকাৰিতা তোমাৰ কব গ'লে। মানে তুমি এনেকুৱাও আ ধৰা কি বুলি ক'ম এতিয়া। এ উপকাৰ কৰে তোমাৰ এই ধৰ এই যে মোবাইলবিলাকত। পোৱা নাই বাতৰি বাতৰিৰ আমি যিহেতুট যিবিলাকৰ টিভিত। টেলি মানে টেলিভিশন নাই তেওঁলোকে উম। মোবাইলতে চাব পাৰে আৰু লগতে তোমাৰ ঔষধৰ কথা ডক্তৰৰ লগতো। তেওঁলোকে কথা পাতিব পাৰে আজিকালি বহুত মানে উম আধুনিক। আহিছে ন এইবিলাক বহুত আজিকালি তোমাৰ আধুনিক যুগ সেইকাৰণে মানে। মোবাইলতে আজিকালি প্ৰায়ভাগ কামখিনি হৈ যায় আৰু মানুহৰ। আগতে এতিয়া ধৰা তোমাৰ। কিবা এটা বাৰ্তা পঠিয়াবৰ কাৰণে চিঠি লিখিছিল এতিয়া তোমাৰ মোবাইলত মানে। ফোন কৰিলে হৈ যায়।
মানুহক। আমেৰিকাত থকা মানুহ এজনেও ভাৰতলৈ সু কথা পাতিব পাৰে মাত। এক মিনিটতে তেনেকুৱা আৰু ধৰা আগতে ধৰা বহুত দিন লাগিছিল।
তাকে তাকে মোবাইলৰ উপকাৰিতাও বহুত কাৰণ আগতে চিঠিৰ যুগ আছিল তেতিয়া মানে। এখন চিঠি আহি পাওঁতে কিমান দিন লাগে মানুহজন ৰৈ থাকিব লাগে কিন্তু এতিয়া। ইচ্ছা গলে মানে ফোন কৰিব পাৰে মানুহজনলৈ যেতিয়া ইচ্ছা তেতিয়াই কথা পাতিব পাৰে। খবৰ লব পাৰে।
উম।
লগতে আজিকালি মানে মই ভাবো মোবাইলৰ দ্বাৰা উপকাৰী উপকাৰিতাও মানে বহুত আছে উপপকাৰিতাৰ লগতে মানে। উপকাৰিতা বুলি কলে এতিয়া কেনেকুৱা তুমি কলা যে এনেকে এনেকে। গেম খেলি আজিকালি ল'ৰা ছোৱালী বিলাকে মানে বহুত মানে। আসক্ত হৈ থাকে মোৰ প্ৰতি।
অঁ
কীনতা কিছু ক্ষেত্ৰত কিছুমান ল'ৰা ছোৱালীয়ে গেম খেলি সেই গেমৰ গেমৰ জৰিয়তে আকৌ। নিজকে উপস্থাপন কৰিছে মানে বিশ্বৰ আগত এনেকে গেম খেলিয়ে প্ৰতিষ্ঠিত হৈছে।
অঁ এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবেও মোবাইল অ।
পথটো বাছি লৈছে।
অঁ এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেও।
তাৰে লগতে আকৌ তোমাৰ।
মানে মোবাইল বহুত উপকাৰী হয়। কাৰণ কিয় আজিকালি মানে যিবিলাক ধৰা। অঁ ইউটিউবত তুমি দেখা পাব পাৰা তাতে মানে অনলাইন ক্লাছ বিলাক হয়। মানে অ যিবিলাক ক্লাছ আমাৰ।
অ', লকডাউন যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰা মানে ফোনটো মানে আজিকালি প্ৰায়। মানে ল'ৰা ছোৱালীৰ অপৰি সাৰ্য অংগই হৈ গৈছে আৰু কাৰণ তেওঁলোকৰ বিশেষকে আজিকালি। এ কলেজ হওক স্কুল হওক। তেওঁলোকৰ মানে ক্লাছবোৰ মানে বিশেষকৈ কিছুমান। এ ব্যৱহাৰিক লাজক সেইবিলাকনেখনতে অনুষ্ঠিত কৰা হয়।
অ', লগতে তোমাৰ শিক্ষামূলক ভিডিঅ' অতি সহজতে পায় আৰু ছাত্ৰ ছা। ত্ৰি বোৰে এই কাৰণে মানে বহুত। সহায় হৈছে তেওঁলোকৰ আৰু তেনেকেই কিছুমানে পঢ়ি কেনে যিবিলাকৰ ধৰা। অ', তোমাৰ অলপ অসুবিধা উ মানে বিদ্য়ালয়লৈ। যাবলৈ অসুবিধা বা মহাবিদ্যালয় যাব। সুবিধা তেওঁলোকে অন।
ফোনটো অলপ ওচৰত লোৱাচোন মই শুনা পোৱা নাই ভালকে।
যিবিলাকৰ হেল্ল' শুনিছানে।
হেল্ল' অ শুনিছোঁ অলপ ওচৰত লৈ আহক ফোনটো।
অ যিবিলাকৰ মানে ধৰ ধৰা তোমাৰ দূৰত হয় অলপ। কল মানে মহাবিদ্যালয়খন সেই তাতে মানে তোমাৰ। তেওঁলোকে ক্লাছ কৰিব নোৱাৰে সেইকাৰণে তোমাৰ মোবাইলতে কিছুমানে কৰে আৰু এতিয়া ধৰা আমাৰ যি। টো ধৰা ডটৰৰ কাৰণে তোমাৰ পৰীক্ষা হয় ডটৰ বুলি নহয় মানে চবৰে পৰী। পৰীক্ষাবিলাক হয় সেই পৰীক্ষাবিলাকৰ আগতে মানুহে ক'চিং লয়। সেই কচিংটোত মানে তোমাৰ কিছুমানে ধৰা। তাতে যাই কেনে লয় আৰু কিছুমানে পইচাৰ কাৰণে যাব নোৱাৰে আৰু তেওঁলোকে মোবাইলৰ। যোগেদিয়ে অ শিক্ষামূলক সেই ক্লাছটো কৰিব পাৰে। ভিডিঅ' ক্লা ভিডিঅ' ক্লাছটো সেই তাতেও মানে বহুত লাভৱান হয় আৰু বহুতে তেনেকে মানে ধৰা তোমাৰ ড। টৰ হৈছে। বা তেনেকে পৰীক্ষাত ধৰা তোমাৰ ভাল ফল দেখাইছে।
সেইটো হয় কিছুমানে এতিয়া মানে এনে। কে তোমাৰ ক্লাছ কৰিছে ক্লাছ কৰি মানে উপকৃত হৈছে কিন্তু কিছুমান আকৌ ল'ৰা ছ। ছোৱালীয়ে সেই ক্লাছৰ মানে অজুহাত দেখাই মানে মাক দেউতাকক মানে। জবৰদস্তি কৰি ফুন কিনি দিব লগা হৈছে মানে মাক দেউতাকে ল'ৰা ছোৱালীজনক। যে ক্লাছ কৰিব লাগে এনেকে পঢ়িব লাগে ফোনটো নহলে নহব। সেইকাৰণে ফোনটো কিনি দিছে কিন্তু আকৌ সেই ছাত্ৰ বা ছাত্ৰীজনে আকৌ পঢ়াৰ সলেনিও। বেলেগ কামত নিজকে মানে এয়া তোমাৰ ব্যস্ত কৰি ৰাখিছে ফোনটোক লৈ পেলাই। যিখিনি যিবিলাক কাম মানে কৰিব নালাগে সেইবিলাক কামত মানে নিজকে। নিয়োজিত কৰি ৰাখিছে মানে অনবৰতে। যাতে আৰু সেইখিনি কৰোতে মানে নিজৰ নিজৰ মানে মানসিক। কোৱাচোন
হেল্ল' মই কৈছো যে আজিৰ যুগত অ তাক সেই তুমি কোৱা কথাখিনিও সঁচা মানে আজিৰ যুগত মোবাইল ফোনে আমাৰ যোগাযোগ ব্যৱ স্থা মানে বহুত সহজ কৰি তুলিছে লগতে মানে মোবাইল ফোনটো আমাৰ এক অবি অবিচ্ছেদ্য অংগ বুলিও মানে বহুতে অংশ বুলিও ভাবে আৰু। হয়ে বাৰু টেটো আৰু লগত এ মোবাইল ফোন মোবাইল ফোনে সময় ৰাহি কৰে মই কৈছিলো তোমাক এতিয়া ধৰা ক'ৰবাত তুমি ধৰা ক'ৰবাত দূৰত যাব লগা আছে তুমি টিকট কৰিব লাগে মোবাইল ফোনতে কৰিব পাৰি ৰে'লৰ টিকট হওক তোমাৰ এৰ'প্লেনৰ টিকট হওক লগতে উম ঘৰত বহিয়ে মানে তুমি কৰিব পাৰা তেতিয়া হলে তোমাৰ সময়ো ৰাহি হ'ব আগতে দোকানত যাই যাই কৰিব লগা আছিল এতিয়া মোবাইলতে পাৰি। মানে আধুনিক যুগ নহয় সেইকাৰণে মানে গোটেইবিলাক আহি গৈছে আৰু পিছলেতো আৰু হ'ব বাৰু।
সুবিধাতো মানে হৈছে মানে কি এতিয়া আধুনিক যুগৰ লগতে মানে তোমাৰ মোবাইল ফোনৰ মানে ব্যৱহাৰো মানে অধিক হৈ গৈছে কাৰণ আজিকালি মানে জীৱনৰ মানে বি বিশেষ কাম বিলাকো মানে মোবাইলৰ যোগেদিয়ে হয়
উম
মানে মোবাইল নহ'লে আজিকালি নচলাই হৈছে মানে এখন মানে
অ নচলে নচলে অ মোবাইলটো এতিয়া ধৰা উম যিকোনো মানে যিকোনো বস্তুৰে ধৰা ভাল বেয়া দুটাই থাকে তেনেকে মোবাইলৰো আছে যদি আমি সচেতনভাৱে ব্যৱহাৰ কৰো মোবাইলতো তেতিয়াহ'লে ইয়াৰ পৰা আমি বহুত উপকাৰ পাব পাৰো আৰু যদি আমি মানে ধৰা সচেতন হৈ ব্যৱহাৰ নকৰো তেনেকে তোমাৰ উপ অপকাৰ হ'ব আমাৰ চক এইবিলাক বেমাৰতো হয়েই লগতে মানে কি ক'ম তোমাৰ পঢ়াও নষ্ট হৈ যায় পঢ়াৰ সময়ত এতিয়া চোৱা বহুতে ভাল মাকহঁতক মাক দেউতাকক কয় ল'ৰা ছোৱালীবোৰে যে আহ পঢ়ি আছো মোবাইলত পঢ়ি আছো এতিয়াতো মাক দেউতাকে নাচালেতো যিবিলাকে বুজি নাপায় তেওঁলোকেতো তেনেকে মানে ফাকি দি চলি আছে ধৰা এনেকোৱা আমি দেখিব পাওঁ বহুত এ মানে এই সেইটোৱে অপকাৰ কৰে আৰু মোবাইলক তেওঁলোকে নিজকে নিজক মানে বেয়াৰ ফালে লৈ গৈ আছে সেইকাৰণে মই ভাবো ল'ৰা ছোৱালী বোৰৰ পৰা অলপ দূৰতে থব লাগে মাক দেউতাকে মোবাইলটো অলপ
ল'ৰা ছোৱালী মানে শুনে নাপায়
মোবাইলটো মানে সৰু ল'ৰা ছোৱালীক দেখাব নালাগে মোৰ মতে
কিন্তু আজিকালি আকৌ ওলোটাহে হৈছে মাক দেউতাকে মানে নিজৰ কাম কৰিবৰ কাৰণে অলপ নিজৰ ল'ৰা ছোৱালীটোক মানে মোবাইলটো দি ব্যস্ত কৰি ৰাখে যাতে মানে মাক দেউতাকক শাস্তি নকৰে কামৰ সময়ত
হয় কিন্তু সেইটো হয় কি হ'লেওতো মানে বেলেগো উপায় আছে মোবাইল নেদেখাৰ উম মানে হেৰিটো বেলেগ এটা বেলেগো উপায় থাকে ন কিছুমান সেইবিলাক কৰিব পাৰে খেলিব পাৰে মাক দেউতাক এনেকে ধৰা নিজে কেতিয়াবা খেলিব পাৰি তেনেকোৱা আৰু মানে ভাল বেয়া দুইটাই আছে মুঠতে নে ক'ব গ'লে তোমাৰ মোবাইল ফোনে আমাৰ জীৱনটো সহজ কৰিছে আৰু এ
তাকে মানে আমি এতিয়া মানে উম মোবাইলটো মানে আমি এতিয়া মানে আ
কিন্তু আমি আমি ইয়াত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হোৱাটো উচিত নহয়।
নহয় নহয় এতিয়া মানে মোবাইলটো আমি মানে ভাল কামৰ কাৰণেহে মানে ব্যৱহাৰ কৰিব লাগে বেয়াখিনিত মানে মোবাইলটো ব্যৱহাৰ কৰাটো মানে উচিত নহয়, এতিয়া চোৱা তুমি মই কথা পাতি আছো ফোনটোৰ যোগেদি কথা পাতি আছোঁ।
অঁ অঁ সেইটোৱেতো।
টোৱে পাতিলো তোমাৰ লগত ভাল লাগি কথাখিনি পাতি আলোচনা কৰিলেও যথেষ্টখিনি কথা।
অ একো নাই ভাল লাগিল কথা পাতি।
দিয়া বাৰু ঠিক আছে এতিয়া ৰাখো।
অঁ অঁ ঠিকে আছে হ'ব দিয়া।
উম দিয়া হ'ব দিয়া।